হেল্ল'?
শুনিছ?
অ শুনিছো তই?
শুনিছো শুনিছো, ৰ ৰ এক মিনিটৰ মাতটো অলপ সৰুকে আহিছে এক মিনিট।
অ অ।
হেল্ল'!
হেল্ল'!
ক ক'?
এতিয়া শুনিছ।
শুনিছোঁ শুনিছোঁ
অ কি কৰি আছিলি?
তোৰ ৰ এনে তই?
এ মই অলপ এই কিবা ইনষ্টাগ্ৰামত কিবা বস্তু এটা চাই আছিলো। তাকে নিউজটো চাই। কিনে বেলেগ পিনে এটা চাইট খুলতে গম পালো সেইটো নিউজ বোলে ফেক হয় তাকে ভাবিছো ছচিয়েল মিডিয়াত ইমান। কিবা ফেক নিউজ বোৰ ওলাই মানুহবোৰে চাই সেইবোৰকে বিশ্বাস কৰি লয়।
সেইটোৱে আচলতে চচিয়েল মিডিয়াটো হৈছে একদম ইন্টাৰনেট ভ। বা ধৰ এক আধুনিক যুগ বুলিয়ে ক'ব পাৰি আমাৰ।
হম হুম।
মানে। এটা আধুনিক যোগাযোগৰ মাধ্যম যাৰ জৰিয়তে আমি মানুহে পৃথিৱী। পৃথিৱীৰ যিকোনো মানে। জাগাতে আমি ফোন কৰিব পাৰো মানুহৰ লগত কথা পাতি সহজে এটা কথা পাতিব পৰা, বা যোগাযোগ ৰাখিব পৰা এটা আহ মানে ব্যৱস্থা হৈ গৈছে তাৰ মাজতে ধৰা আমি ভিডিঅ কল কৰো, চব তাতে আ, ধৰ তাৰে থকা মানুহ বিলাকৰ ফটো বিলাক চাব পাৰো, মতামত কৰিব পাৰো, ভাল ভ মানে খবৰ বিলাক ভাল ভাগ বতৰা কৰিব পাৰো, ত মানে এক হিচাপত চচিয়েল মিডিয়টো ভাল। ভাল আৰু বৰ্তমান সময়ত চচিয়েল মিডিয়া শিক্ষায়হ ব্যয়ৱহায়, তাৰপিছত মনোৰঞ্জন সংবাদ স্বাস্থ্য সচেতন আদি মানে বিভিন্ন ধৰণত গুৰুত্ব গুৰুত্বপূৰ্ণ হৈ পৰিছে, এতিয়া তই কলি ন যে এক হিচাপ মানে ফেক। নিউজ বিলাক ত এক হিচাপত কিছুমান ক্ষেত্ৰত চচিয়েল মিডিয়াতো আৰু বহুতখিনি অসুবিধাও আছে।
সেইটোৱে আৰু আজিকালি মানে চচিয়াল মিডিয়া মানে ছবি ব্ৱহাৰ কৰা হৈছে ন ত বাচ্ছাবোৰে কিছুমান এনেকুৱা বস্তু চাই যোনবোৰ মানে সিহঁতৰ কাৰণে ভাল নহয়। কিন্তু তথাপি সহতে চাই আৰু মাক বাপে সহতেও গম নাপায় ত' সেই বস্তুতটো বেয়া হয় বাচ্ছা বোৰে মানে কাৰ্টুন চাৰ্টুন চাব লাগে, বা সেনেকুৱা ধৰণৰ কিবা চাব লাগে, নহ বাচ্ছা। যোন খিনি সিহঁতে অলপ নলেজ পাব, জ্ঞান অলপ পাব, বাট সিহঁতে এনোকোৱা বস্তু চাই, মানে ডাঙৰ মানুহ চাই যোনটো বেয়া কথা মানে,
উম সেইটোৱেই মানে অত্যাধিক আছিল মতে সৰু ল'ৰা ছোৱালী এটা আচলতে অত্যাধিক ব্যয়ৱহাৰ কৰে মানে বহুত বেছিয়ে ব্যৱহাৰ কৰি দিয়ে যিটো সিহঁতে ব্যৱহাৰ নকৰিলেও পঢ়া শুনা আৰু কৰ্মৰ ওপৰত বেয়া প্ৰভাৱ পৰে তাৰ কাৰণে
তাকে আৰু অকল কৰ্ম আৰু এ সেয়াৰ ওপৰতে নহয় মানসিকভাৱেও সিহঁতৰ সেয়া পৰে বিকজ চচিয়েল মিডিয়াত কিছুমান এনেকুৱা বস্তু হয় যোনটো আচল নহয় ন এতিয়া মানুহবোৰৰ ক্ষেত্ৰতে বহুতে এনে এনেকুৱা দেখা গে যে সিহঁতে বহুত ফিট হয় কিবা হয়? কিন্তু সেইবোৰ নহ'বও পাৰে যোনটোৰ পৰাময়ত বেলেগ মানুহ বোৰে মানে নিজক লৈ বেয়া ফিল কৰে যোনটো মানসিক ভাৱে সিহঁতে বেয়া স্থিতিত পৰি যায় ত সেইটো হিচাপেও বেয়া হয় চচিয়েল মিডিয়া এতিয়া ভাল আছে ভাল নাথাকা বুলি নকওঁ মই বিকজ কিছুমান মানুহে নিজ নিৰ মনৰ যিখিন ভাৱ আছে সেইখিনি সিহঁতি চচিয়েল মিডিয়াত প্ৰকাশ কৰিব পাৰে যেনেকে তোৰ ভ্লগিং কৰে ন আজিকালি তা সেইবোৰ ক পাৰে ভাল কথা বা কিছুমানে লিখি বহুত এনেকুৱা চচিয়েল মিডিয়া জঢ়িত প্লেটফ্ৰম আছে যত মানে তই নিজৰ মনৰ ভাব খিনি লিখিব পাৰ আজি কি ভাবিছ কালি কিবা বহুতে পঢ়ে সেই বস্তুতটো সেইটো বেয়া নহয় ভাল ভাল হয় এটা জৰিয়ত কিন্তু আন এটা জৰিয়ত মানে সেইটোৱে মানসিকভাৱে বেয়া ধৰণেও লৈ যায় মানুহ এটাক ত' সেই হিচাপে মানে এইখিনি গুৰুত্বপূৰ্ণ চাবলগীয়া যে যাতে ব বস্তু এটা যিহেতু আমাৰ কাৰণে বনাইছে যে আমাৰ উপকাৰ হওঁক যে আমি অ মানে মানুহখিনিৰ আশে পাশে থাকো এতিয়া দূৰত থকা মানুহখিনিৰ লগত আমি কথা পাতি পাৰো বা আমি জান পাৰোঁ বেলেগ বস্তু এটাৰ ক্ষেত্ৰত যোনটো আমি আগতে মানে ইমান নোৱাৰিছিলো আগতে আমি সেই নিউজ পেপাৰে পঢ়ি বা আমি এই যেনেকে লেতাৰ পঠালে চিঠি এখন পঠালে ইমান দিন লাগে ন এতিয়াটো এটা ক্লিককটে মেছেজতে আমাৰ এটা ক্লিকতে এটা মেছেজ গুচি যায় ন।
হম হম।
তোটো ভালে হৈছে বেয়া হোৱা নাই কিন্তু এই যোনখিনি বেয়া খিনি হৈ আছে। সেই বেয়া খিনিক কেনেকে শুধৰাব লাগে কেনেকে মানে কিবা এটা কৰিব পৰা যায় সেইটো অলপ ধ্যান দিয়াটো দৰকাৰী মানে মোৰ হিচাপত
সেইটোয়ে তই যেনেকে কলি মানে কিছুমান ক্ষেত্ৰত ভাল হয় বা কিছুমান ক্ষেত্ৰত কিছুমানে লিখি ভাল পায় ঠিক আছে মানি মানে। কিছুমানে সেইটোতো ভাল কিন্তু কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় নিজৰ যিবোৰ ব্যক্তিগত তথা গোপনীয় বিলাক বহুত সৰু সৰু কিছুমান গোপনীয় কথাও মানে এটা মানে বহুত বেছি ভাইৰেল হৈ হৈছে। যায় আৰু তাৰ ফলত চাইবাৰ মানে মানে হানি কৰে বা হেকিং কৰে। কৰে সেইবোৰ ক্ষেত্ৰত বহুখিনি আজিকালি বেয়া হয় গৈছে।
সেইটোতো হয় বাৰু চাইবাৰৰ সেইবোৰ সেইবোৰ ঘটনাটোতো ঘটেই এতিয়া বহুত এনেকুৱা থাকে যত মানে কিবা ফটো চটো দি দিয়ে আৰু ফটোবোৰ কিবা সিহঁতে এ আই উজ কৰি পিনে বদলাই দিব তাৰপিত চচিয়েল মিডিয়াত ভাইৰেল কৰি দিব ভাইৰেল কৰাৰ বিনিময়ত যাৰ হয় সিহঁতৰ প্ৰতি মানে বেয়া এটা সেয়া হৈ যায় চিন বহি যায় সেইটো সেইবোৰ অ বহুত কিবা কিবি হৈছে। এতিয়াও হয় আগতেও হৈছে সেইটো সেইটোলেও মানে কিবা এটা গুৰুত্বপূৰ্ণ ষ্টেপ এটা লব লগগীয়া দৰকাৰী হয়। যোনে বনাই আছে সিহঁতেও কিবা এটা লক যাতে যে সেইখিনি কেনেকে কি কণ্ট্ৰল কৰিব পাৰে বহুতখিনি এতিয়ালৈ হৈছে শুনা মতে
যেনেকে কোনোবাই কিবা বেয়া ধৰণৰ ছবি বা ভিডিঅ' আপলোড কৰিলে এ চচিয়েল মিড। সেই একাউন্টোৱে বেন কৰাই দিয়ে ৰিমুভ কৰি দিয়ে ফটো চটো সেইবোৰতো আছে বাৰু কিন্তু তাৰে মাজতো মাজে মাজেও কোনোবাই কিবা এনেকে সোমাই পিনে দি দিয়ে সেইটোও মানে বেয়া হৈ যায় আৰু
উম' তাৰে মাজতে আকৌ চচিয়েল মিডিয়াৰ সুবিধা সমূহো বহুত আছে, মানে ধৰ এতিয়া পৃথিৱীৰ- যিকোনো ঠাইত যদি, মানুহৰ সৈতে সহজে যোগাযোগ কৰিব পৰা যায়, কাৰণ যিবোৰ কোনো ঠাইত মানুহ গ'লে, এতিয়া ধৰ আমাৰ অসমতে কিছুমানে অসমত থাকে যদিও মাক বাপে ক, থাকে ল'ৰা-ছোৱালীতো পঢ়িবলৈ যায়, আগতে সেইটো সুবিধা নাছিলে যে কেনেকে যোগাযোগ কৰো নো এতিয়া সেইটো এটা ভাল এটা আহি গৈছে, যে আমি ফোন যোগে মানে অনলাইন যোগে আমি ধুনীয়াকে সুধিব পাৰো, মানুহজনক চাব পাৰো। ত' সেইটো এটা ভাল হৈ গৈছে। এতিয়া আৰু কিছুমান ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ধৰ, অনলাইন শিক্ষা, বা জ্ঞানো আহৰ কৰিব পাৰি। আৰু কিছুমানৰ ক্ষেত্ৰত ব্যৱসায়, বিপণন আৰু অনলাইন উপাৰ্জনৰো বহুত মানে এটা সৃষ্টিত, সুযোগ এটা সৃষ্টি কৰে আজিকালি। ঘৰত বহিয়ে কিছুমানে অনলাইন মানে এটা উপাৰ্জন কৰে, বিজনেচ টাইপ কৰে। সেইবোৰৰ ক্ষেত্ৰতো ভাল হৈছে, ধৰ তেওঁ আৰু কিছুমানে প্ৰতিভা বা সৃষ্টিশীল ত' প্ৰকাশৰ কাৰণে সুবিধা পায়, আৰু জৰুৰী খবৰ সংবাদ দ্ৰুত গতিত লাভ কৰে, এতিয়া কিছুমান খবৰটো আমি নাজানোৱে কেতিয়াবা হঠাৎ হৈ গ'লেও গম নাপাওঁ। এতিয়া কিছুমান ক্ষেত্ৰত এতিয়া আমি বহুত সোনকালে নিউজতকে আমি সোনকালে মানে চচিয়েল মি দিয়াৰ জৰিয়তে আমি খবৰ বিলাক লাভ কৰো। আৰু সমাজত সজাগতাৰ সৃষ্টি, ধৰ বিভিন্ন সময়ত আহ' সামাজিক কাৰ্যসূচীৰ প্ৰচাৰ সহায় কৰে, এতিয়া কেইদিনমান আগতো আমাৰ হৈ গৈছিলে যে আমাৰ এটা চলিছিল ধৰ এতিয়া ধুমুহা আহি বতাহ আহিব, আমাক চচিয়েল মিডিয়াৰ জৰিয়তে আমাক এটা এলাৰ্ট কৰি দিব পাৰে। এতিয়া ধৰ চৰকাৰী খবৰ বা অনলাইনত পাঠক্ৰম, দক্ষতা উন্নয়নৰ মানে সুযোগ বিলাক লাভ কৰিব পাৰে। ত' মানে কিছুমান ক্ষেত্ৰত ক'ব গ'লে, যদি হয়- ঠিক ভাৱে যদি ব্যৱহাৰ কৰা যায়, সেই হিচাপত চচিয়েল মিডিয়োটো বহুত সুবিধাজনক। কো হয়।
সেইটোতো হয় বাৰু, সুবিধাজনক হয়ে সেইটো তই যি ক'লি সেইখিনিতো সচা কথা হয়। আৰু নাইকমি এতিয়া কিছুমান মানুহ ক'ৰবাত দূৰে-দূৰে থাকিলে, আমি কথা-চথা পাতিব পাৰো সেইটো এটা কথা। আমি আন এখন দেশৰ কালচাৰটো গম পাব পাৰো আজিকালি ন? ভিডিঅ' চিডিঅ' দি সেইবোৰ আছে বাৰু সেইবোৰ নাথকা নহয়। এতিয়া আমি যদি ক'ৰবাত যদি পঢ়িবই যাব লাগে, কোনোবা বেলেগ এখন চহৰত বা দেশত, আমি সেই দেশ বা চহৰ খনৰ বিষয়েও জানিব পাৰো যে কেনেকোৱা কি হয় আমি আগতে বস্তুতো প্লেন কৰি ল'ব পাৰো বা আজি কালি, বাছাবোৰেও বহুত এনেকোৱা আছে যিবোৰ এডুকেচনেল ভিডিঅ'ও থাকে ত' সেইবোৰ বুৰেদিও সিহ স্কুল নোযোৱাৰ আগতে বহুত খিনি জ্ঞান পাব পাৰে, সেইটো বাৰু আছে সেইটো আনফালে এটা আছে, কিন্তু সেইখিনিৰ বাহিৰেও যে বেয়া খিনি আছে সেইখিনিত মানে মানুহ বোৰে কেতিয়াবা নাচায়, অ অলপ ধ্যান দিয়াতো মানে দৰকাৰী, এতিয়া ডাঙৰ খিনি বাৰু ঠিক আছে ডাঙৰ খিনি ইমান বেছি নহ'ব পাৰে, কিন্তু বাচ্ছা খিনিক মানে অলপ চোৱাটো দৰকাৰী পৰে ছাত্ৰ-ছাত্ৰীসকলে- ল বাচছাখিনি ছাত্ৰ-ছাত্ৰীসকলৰ মনোভাৱতো বহুত বেয়া কেতিয়াবা চাপ পৰি যায় ছচিয়েল মিডিয়াৰ জৰিয়দি কিন্তু সিহঁতে কিবা দেখা পাই যায়, সিহঁতক লাগে কিয় এই মানুহজনে ইমান কি কৰি আছে ইমান কম বয়সত মই কিয় কৰিব পৰা নাই, এনেকুৱা ধৰণৰ যোনটো এতিয়া কিছুমান মানে আগতীয়াকে বহুত বস্তু পাই যায় সেইটোও মই নকওঁ নিজৰ কষ্টই দিয়ে পায় কিন্তু সেইটো চবেই নাপায় ন আমি যদি এটা জলাব যাও সেইটো বেলেগ হয় মানে ত সেই বস্তুটো মানে বেয়া চাপটো যে পৰে সেইটোৰ পৰা যাতে আমি সেই ছাত্ৰ ছাত্ৰীখিনিক বচাই আনো বাচ্ছাখিনিক বচাই আনো সেইটো দৰকাৰী
সেইটোৱে আচলতে তই যিটো কলি ডাঙৰ বিলাকৰ বা শ শিশু বিলাকৰ মাজত আচলতে আমাৰ নিচিনা বয়সৰ বা আমাতকে ডাঙৰ বিলাকে বুজি পায় কিন্তু সৰু বিলাকে বুজি নাপায় কোনটো ভাল কোনটো বেয়া ত' সেইটো হিচাপত আচলতে কিছুমান মাক দেউতাকৰো দায়িত্ব থাকে যে আহ শিশুতো এনে কি চাইছে তেখেতৰ ল'ৰা ছোৱালীয়ে নো কি চাইছে বা কিয় ইমান টেনচনত আছে কি চাই এনেকোৱা ত' সেইটো গুৰুত্ব দিব লাগে আৰু কিছুমান মাক দেউতাক একেবাৰে গুৰুত্বই নিদিয়ে যে এ যি চাইছ চাইছ আচলতে সেইটো নহয় কি চাইছে কাৰণ মানসিক চাপ বহুত পৰে তই যিটো ক'লি পুৱা খবৰ বিলাক যিবোৰ ফেক নিউজ সে বোৰ আচলতে আজিকালিতো বহুত বেছিয়ে হৈ গৈছে ত' আচ মতে চচিয়েল মিডিয়াৰ ক্ষেত্ৰত সেইকাৰণে দায়িত্বশীল ব্যৱহাৰ মানে থাকিব লাগে প্ৰয়োজন অনুভৱ প্ৰয়ো অনুসৰি সীমিত সময়ৰ বাবে ব্যৱহাৰ কৰিব লাগে আৰু বিশেষকে ব্যক্তিগত তথ্য বা আহ এইবিলাক সু সুৰক্ষিত কৰি ৰাখিব লাগে সকলো সময়তে চব বস্তু দেখাই ফুৰিব নালাগে যে মই ইত খাব গৈছো ত'ত খাবলৈ গৈছো ত'ত ফুৰিব গৈছো ত সেইবোৰ আচলতে নিজ নিজৰ মাজতো কিু কেতিয়াবা ৰাখিব লাগে কেতিয়াবা এখন দুখন দিছো বা কেতিয়াবা দিছো সেইটো বেলেগ কথা কিন্তু যদি আমি প্ৰতিবাৰে এটা বস্তুয়ে কৰি থাকো ত সেইটো বস্তু আচলতে কৰিব নালাগে
উম হম নাই নাই সেইটোতো ঠিক কৈছ এতিয়া বহুত এনেকুৱাও কৰো ঘট জনা হয় কোনোবাই যদি একদম আজি অত গৈছে ত'ত গৈছে সেইটো যদি ইমান বেছি দি আছে এনেকুৱা হ'ব পাৰে তাৰ ফলৰ কিবাহৰ মাজৰ পৰাই কোনোবা মানুহে সেই জাগা লৈ যাই পাব পাৰে যোন এটা ক্ষেত্ৰত মতা মানুহ বুলি নহয় মানে অকল মহিলা বুলি নহয় মতা মানুহ মহিলা তাৰ কাৰণে অ বেয়া অ সেয়া বিপদ আনিব পাৰে মানে সিহঁতৰ কাৰণে ত' সেই বস্তুতটো বেয়া হয় এতিয়া চবেতো জানা দৰকাৰ নাই ন যে তুমি ক'ত থাকা ক'ত নাথাকা
সেইটোৱে আচলতে ছচিয়েল মিডিয়াাতটো আধুনিক যুগৰ এক শক্তিশালী যোগাযোগ মাধ্যম ত ইয়াক সঠিক ভাৱে যদি শ শিক্ষা ব্যৱহাৰ সমাজ আৰু ব্যক্তিগত উন্নয়নৰ যথেষ্ট মানে সহায় কৰে কিন্তু ইয়াৰ অপব্যৱহাৰে বহুত সামাজিক আৰু ব্যক্তিগত সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়েহে ছচিয়েল মিডিয়াটো সদায় সচেতন দায়িত্ব শীল আৰু ইতিবাচক উদ্দেশ্যতহে ব্যৱহাৰ কৰিব যা তটা কামত আচলতে ব্যৱহাৰ কৰিব নালাগে আৰু বিশেষকে শিশু আৰু যুৱসকলৰ সচে ভাৱে মানে চচিয়েল মিডিয়া টো ব্যৱহাৰ কৰাটো বেছি মানে প্ৰয়োজন হৈ পৰে
অ হ'ব দে
উম ঠিক আছে দে